অ
হেল্ল'?
অ', নমস্কাৰ।
অ', শুনিছানে?
অ', শুনি আছোঁ মই।
অ', অ', অ', হয়-হয়-হয়, শুনিছোঁ ভালকে শুনিছোঁ। ভাত পানী খালা?
ভাতটো খোৱা নাই, চাহ খাইছিলোঁ আৰু। পোৱাতে, গাখীৰৰ চাহ খাইছোঁ তাৰপিছত মোৰ খাৱাতো অলপমান দেৰি হয় আৰু বাৰটা মানৰ পিছতহে মানে ভাত খাওঁ। আপোনাৰ হ'ল?
হয়-হয়, এইমাত্ৰ খাই উঠিছোঁ।
অ', ভালে আছে তে।
এনে বতৰবিলাক কেনেকুৱা?
বতৰটো বেছি ৰ'দ নাই আজি অলপমান ঠাণ্ডা আৰু কালিতকৈ।
উম হুম, বাৰু আপোনাৰ লগত এটা বিষ অ', অ', অ', অ'। বাৰু আপোনাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ক'ল কৰিলোঁ আৰু আপোনাৰ লগতে আলোচনা কৰিবলৈ ইচ্ছা কৰিলোঁ, আপুনি সাজুনে?
অ', খাজু।
অ', বাৰু এইটি সময়ত আমি বেপাৰ বা বাণিজ্যৰ ওপৰত চমুকে আলোচনা কৰিম ন?
অ', ঠিকে আছে ভালে।
এনে আপোনাৰ ফালে তেনেকুৱা কি-কি বেপাৰ চলে-চলে বৰ্তমান?
অ', বেপাৰটো আমাৰ ইফালে খেতি কৰে ন ইহঁতে? মানে গাঁৱত থাকোঁ না আমি, ত' গাঁৱত থাকাবিলাকে ধান খেতি কৰে। ত ইহঁতে ধান টো খেতি কৰে আ পইছা পই আৰু ইত্যাদি মানে ঘৰটো চলাই আৰু। আৰু কিছুমানে মানে কি কয় এইটো অ গৰু থাকিল ন? তো গা গাখীৰ অ পোৱা যায় এনেকা চলে আৰু সিহঁতে আৰু অলপ চলপ চবজি আ এইবিলাকটো বনাই। সেয়া আৰু আপোনাৰ ফালে, আপুনি ক'ব?
হয় আমাৰ ফালেও তেনেকুৱা বেপৰে কৰে। ক'বলৈ গ'লে মানে বেছিভাগেই বেপাৰৰ ওপৰতে নিৰ্ভৰ কৰি তেনেকুৱা চলি আছে।
হয়।
বেছিভাগেই মানে বেপাৰ কৰি বেপাৰ বাণিজ্য কৰি মানে নিজৰ ঘৰ পৰিয়াল সন্তান ল'ৰা ছোৱালী সকলোকে তেনেকুৱা মানে এতিয়া পৰিয়াল হিচাপে মানে ৰখাই ধৰিছে।
উম।
এনেইতো বেপাৰ বুলি ক'বলৈ গ'লে তেনেকুৱা বহুতো বেপাৰ আছে হয় না নহয়?
আছে বহুত আছে বেপাৰ বুলি ক'লে।
অ', তেনেকুৱা সৰুৰ পৰা ওপৰত পৰ্যালৈকে তেনেকা বহুত বেপাৰ আছে আৰু। বেপাৰ হৈছে এটা মানে মূল্য বৃদ্ধি কৰা মানে বা সলনি হৈ কৰি যোৱা, হয় নে নহয়? হেল্ল'? হেল্ল' শুনিছনে? যেনেবা বৰ্তমানৰ বেপাৰ তেনেকুৱা। কিছুমানে তামোল বাগান লয়, কিছুমানে চাহ বাগান লয়, হয় নে নহয়? বছৰ হিচাপত তেনেকুৱা ঠিকা লয় ইয়াৰ পৰাও মানে মূল্যৰ বৃদ্ধি পাই, হয় না নহয় দাম বিলাক? আৰু তেনেকুৱা বৰ্তমান দিনত মানে চবজি বিক্ৰী কৰে মানুহ বিলাক, যেনিবা মুৰ্গী বিক্ৰী কৰে গাহৰি বিক্ৰী কৰে বহুতো তেনেকুৱা ফাৰ্মিং কৰিও মানে কিছুমানে বিক্ৰী কৰে। নাই নেট ভাল লগা নাই মোৰ ফালে। নেট ভাল লগা নাই বৰ্তমান মই নেট বিচাৰি আছোঁ। হেল্ল', শুনিছা?
আপুনি খুচকাৰে
হেল্ল'?
আপোনাৰ মাতটো মানে ভাঙি-ভাঙি আহিছে আৰু।